কোনটো পোৱা?
হয়, মই ভাবি আছিলোঁ যে মানুহৰ যিটো ভদ ব্যৱহাৰ থাকে বা তেওঁলোকৰ যে আচাৰ- আচৰণ সেই বিষয়ে যে মই আজি অলপ আলোচনা কৰিব বিচাৰিছো যে ভদ্ৰ ব্যৱহাৰ হ'ল মানুহৰ আচল সৌন্দৰ্য হয় নে নাই? মানুহে কেনেকৈ এ কথা পাতে কেনেকে তেওঁলোকৰ আহ চাল চলণ থাকে সেইবোৰ কাপোৰ কানি তাৰ পিছত টকা পইচা নাথাকিলেও যদি কথা বতৰা বা চাল চলন ভদ্ৰ হয় তেন্তেহে সকলোৱে ভাল পায় বা সন্মান কৰে। ঘৰৰ স্কুলত বা ক'ব পাৰি যে বজাৰত বা পাছত বা য'তে তুমি যোৱা য'তে ঠাইতে তুমি মানুহৰ লগত কথা পাতো সকলোতে ভদ্ৰ ব্যৱহাৰে আমাৰ আমাক আনৰ মন জয় কৰাত সহায় কৰে, ই কোনো ডাঙৰ ডিগ্ৰী নালাগে। তাৰ পিছত মাথো সৰু সৰু অভ্যাস কিছুমান লাগে যাৰ ফলত মানে ভাবে যে এই মানুহজন ভদ্ৰ হয়, তেখেতৰ ব্যৱহাৰতটো বহুতে ভাল তেখেতৰ মন ত ভাল তেতিয়া মানুহে তেখেতক সন্মান দিব তেখেতৰ লগত ভালদৰে কথা পাতিব। আৰু তলত যদি মই যদি ক'ব যাওঁ যে এ ভদ্ৰ ব্যৱহাৰটো হ'লে হে মানে মানুহ এজনে এ উন্নতি কৰিব পাৰে। আনজন মানুহৰ লগত ভালদৰে মিলিব পাৰে আৰু সকলোৱে সেই মানুহজনক চাই আৰু সেই মানুহজনৰ লগত সকলোৱে আনন্দ পায় কথা পাতি কেনে এজন ভদ্ৰ মানুহৰ লগত। মই বাৰু বিচাৰো যে তুমি কি জানা ভদ্ৰ ব্যৱহাৰ মানে কি হয় তোমাৰ এ মতে ভদ্ৰ ব্যৱহাৰ।
অ', অ', বাৰু তুমি যিবোৰ কথা কৈছা এইবোৰ বহুত ঠিক কৈছা। আৰু এনে মোৰ মতেটো কব গ'লে ভদ্ৰ ব্যৱহাৰ মানে হ'ল তোমাৰ যেনেকে আনৰ লগত ভালকৈ কথা কোৱা। চবতকে গুৰুত্বপূৰ্ণ বস্তু হয়। যে আমি কাৰ লগত কেনেকে ভালকৈ কথা ক ক'ব পাৰিছো। আৰু কথাৰ ভিতৰতে আমি কি সন্মান দিব পাৰিছো নে নাই। তাৰ পিছত সহায় কৰিব পাৰিছো নে নাই কাবাক যদি সহায় খুজিছে আমাক আৰু কিছুমান অ' শব্দ আমাক অ সদায় অ' ইউজ কৰিব লাগে যেনেকা দয়া কৰি ধন্যবাদ ক্ষমা কৰিব। বুলি ক'বও লাগে যেতিয়া আমি কথা পাতি থাকো। অ' তাৰপিছত ডাঙৰক সেৱা কৰা সৰুক মৰ মৰম কৰা আৰু মনত আহ কাকো দুখ নিদিয়াকৈ চলা। এইবোৰে হ'ল ক'ত ব্যৱহাৰ আৰু এইবোৰ যদি কোনোবাই মানি চলে এফালে সেই সেইটো মানুহটো খুব ভাল বুলি কব বেলেগ মানুহে।
হয় নিশ্চয় হয়।
হা ই হল আমাৰ ঘৰুৱা শিক্ষাৰ প্ৰমাণ এনে অ এনে তুমি কব পাৰিব ন অ' কব পাৰিবানে কি কিয় ভদ্ৰ হব লাগে আমাক আৰু তাৰ লাভটো কি
হয় ভদ্ৰতো বহুতে ধৰ সেই মানে লাভটো বহুতে আছে ক'ব গ'লে। বেয়া দিশটো এটাও নাথাকে কাৰণ ভদ্ৰ মানুহ এজনৰ বহুতে ভাল এনেকে মানুহে ভাল পায় তেখেতৰ বন্ধুও বাঢ়ে সকলো মানুহে তেখেতক মৰম কৰিব সকলো মানুহে তেখেতৰ বিষয়ে জানিব আৰু সকলোৱে তেখেতৰ লগত বন্ধুত্ব ৰাখিব বিচাৰিব আৰু যেনেকে স্কুল কলেজ বা অফিচত এ' শিক্ষিত বছৰ সকলোৱে হয় কলে এনেকে শিক্ষিত শিক্ষাৰ বিষয়ত ক'ব গ'লে শিক্ষকে বছৰে বছৰে বা অন্যথা শিক্ষাৰ বিষয়ে তেওঁলোকক সকলোৱে সহায় কৰিব যিজন ভদ্ৰ ছাত্ৰ ছাত্ৰ থাকে বা ভদন ভদ্ৰ ছাত্ৰ ছাত্ৰী থাকে সকলোকে তাৰপিছত এ' কাজিয়া কম হয় মন শান্ত থাকে। ভদ্ৰ লৰা ছোৱালীক সকলোৱে বিশ্বাস কৰে। ডাঙৰ কাম দিয়ে কাৰণ সৰু ল'ৰা ছোৱালী যে জানে যে সকলোৱে যে তেখেতক কিবা এটা কাম দিলে তেখেতে সম্পূৰ্ণৰূপে কৰিব অহ অথন
অ'
অযথা তেখেতে কোনো সময় নষ্ট নকৰিব তেখেতে কোনো আন কাম নকৰিব তেখেতে একো তেখেতৰ লগত বেয়া ব্যৱহাৰ নকৰিব আৰু তেখেতে বুজাই দিব। যিটো কাম তেখেতক দিয়া হব তেওঁলোকে সেই কামটো ভালদৰে কৰিব আৰু কাজিয়া পেচালো নহব তেখেতৰ লগত সেনেকুৱা ধৰণৰ বস্তু আৰু মুঠতে ভদ্ৰতা হল বিনা পইচাৰ চাবি কব গ'লে যাক সকলোৱে দুৱাৰ খোলে যাৰ বাবে সকলোৱে দুৱাৰ খুলিব সকলোৱে কব যে হয় আপুনি এজন ভদ্ৰ মানুহ আৰু আপোনাৰ বাবে মই আছো আপোনাৰ লগত মই সকলোৱে মতামত কৰিম একেমত হম আৰু আপুনি যি কয় আমি সকলোৱে সেইটোৱে শুনিম। তেতিয়াহে ভৰ্দ্ৰ মানুহ এজনে ভাল কামত আগুৱাই যাই থাকে। মই তোমাক সুধিব বিচাৰিছোঁ যে ঘৰত যে মা দেউতা বা ককা আইতাৰ লগত কেনেকৈ ভদ্ৰ ব্যৱহাৰ কৰিব লাগে সেই বিষ বিষয়ে তুমি কি কোৱা আজিকালি আহ যিটো আমাৰ শিশু শিশুৰীয়া আছে তেওঁলোকে বেছি ভালদৰে ভ ভদ্ৰতা শিকিব পৰা নাই তেনেকুৱা কোৱা নহয় এই বিষয়ে কি কবা যে ঘৰত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে।
অ'এইটো ক'ব গ'লে আমাৰ অ কিছুমান বস্তু আমাক মানি চলিব লাগে যে আমাক শিকাব লাগে সৰুক যোনবোৰ ঘৰৰ ডাঙৰ হয় ডাঙৰ মানে ডেকা ল'ৰা বা ছোৱালী আছে। সিহঁতক সৰু কথাই শিকাব লাগে যে ৰাতিপুৱা উঠি আমাৰ যোনবোৰ ডাঙৰ মানুহ আছে আমাৰ ঘৰৰ মা দেউতা হওঁক বা ককা আইতাই হওঁক। চবকে সুধিব লাগে যে সিহঁতৰ খবৰটো কি বা ভাল আছে নে বা কিবা সুবি অসুবিধাতো হোৱা নাই? বুলি সুধিব লাগে সদায় আৰু তেওঁলোকক কিবা ক'লে হয়, দিয়া আহ ক'ব লাগে আৰু সিহঁতৰ লগত তৰ্ক কৰিব নালাগে। আৰু সদায় সিহঁতৰ কথাটো শুনিব শুনিব লাগে আৰু মানি চলিব লাগে। তাৰ পিছত আহ যেনেকে সময়ে সময়ে সিহঁতৰ ঔষধ খাব লাগে সেইটো মনত কৰি দিয়াতো বা মনত পেলাই দিয়াটোও ভাল। আৰু এইটো টাইমত পানী এবিধ আনি দিয়াতো ভাল। আৰু কোনটো ঔষধ কেতিয়া কি খাব লাগে সেইটোও ভাল। আৰু যেনেকে আজিকালি পৰিচালন চলিছে। যিমান আমাৰ ডিজিটেল যুগটো বাঢ়ি গৈ আছে। তেতিয়া কি হয় আহ সৰু ৎবিলাকে বহুত জানে এইবোৰ বস্তুত কিন্তু আমাৰ যোনটো মা দেউতা বা ককা আইতা হয়। সিহঁতে ইমান গম নাপায় ত' সেইটো কাৰণে আমাক সেইবোৰ বস্তু ত' সিহঁতকো শিকাব লাগে যিহকে সিহঁতে আমাৰ ওপৰত ডিপেণ্ড হৈ নাথাকে। আৰু আহ খং উঠিলেও আমাক কি সিহঁতৰ ওপৰত চিত কাৰিব নালাগে। সদায় শান্তিমতে অ' বস্তুবোৰ বুজাব লাগে বা ক'ব লাগে। আৰু ৰাতি শোৱাৰ আগতে আহ শুই আছো বুলি আহ শুইছো দিয়া বুলি ক'ব লাগে। এনে অ' এনে তুমি ক'ব পাৰিবানে যে বন্ধু বান্ধবৰ লগত ভদ্ৰতা কেনেকৈ দেখুৱাব লাগে?
হয়, হয়, বন্ধু বান্ধৱৰ লগততো ভদ্ৰতা দেখুওৱাটো দৰকাৰে হয়, কাৰণ বন্ধু বান্ধৱে কিবা যদি এ দিয়ে আমাক কিবা যদি উপহাৰ হিচাপেও দিয়ে। বা আমাৰ বাবে কিবা যদি কাম কৰি দিয়ে তেওঁলোককো আমি ধন্যবাদ কব লাগে। তাৰপিছত তাৰ বস্তু নুসুধাকৈ ল'ব নালাগে কাৰণ কোনো বন্ধুৰ বস্তু যদি নুশুধাকে তাৰ পৰা লওঁ। বা তাকে যদি নজনাও যে আমি বস্তুটো ব্যৱহাৰ কৰিছো তাৰ তাক যদি আমি আগৰ পৰা সুধি নলওঁ। তেনেহ'লে এইটো এটা অভদ্ৰতা ব্যৱহাৰ হ'ব। সেইকাৰণে ভদ্ৰতা সেইটোৱে যে আমি তাৰ পৰা এটা বস্তু সুধিকেনে লৈছো তাৰ কিবা এটা বস্তু যদি ব্যৱহাৰ কৰিছো সেইটো আগৰ পৰা আমি তাক কৈ লৈ আছো। যে এই বস্তুটো মোক লাগে বা তাৰ পিছতে সি পঢ়ি থাকিলে বা জোৰেৰে গান না গান বজাব নালাগে তাক একো ধৰণৰ অসুবিধা দিব নালাগে তাক দিচ ট্ৰাব কৰিব নালাগে যে সি নিজৰ কাম এটাত লাগি আছে সি ব্যস্ত হৈ আছে। তাক একো অসুবিধা বা বাহিৰে একো প্ৰব্লেম দিব নালাগে। তাৰপিছত খেলত হাৰিলে বা খং খং নকৈ কিনে ভাল খেলিলি বুলি ক'ব লাগে। তাক ভাল ক'ব লাগে যে সি কেনেকুৱা ধৰণৰ খেলিছে এনেকুৱা খেল পথাৰ যে হৈয়ে থাকে আৰু কথা বতৰা হৈ থাকে। সেইবোৰ ক্ষেত্ৰত খং কৰিব নালাগে। আৰু ক'ব পাৰি যে তাৰ দুৰ্বলত লৈ কেতিয়াও থাত্তা কৰিব নালাগে। গোপন কথা বাহিৰত ক'ব নালাগে কাৰণ এজন বন্ধুৰ যদি কিবা দুৰ্বলতা তাৰ বিষয়ে আমি জানো বা তাৰ কি অসুবিধা আছে তাৰ ঘৰত কিবা অসুবিধা যদি চলি আছে তাৰ নিজৰ এ, নিজৰ জীৱনত যদি কিবা অসুবিধা আছে। সেই কথালৈ কিন্তু কেতিয়াাত ঠাট্টা কৰিব নালাগে বেলগৰ আগত তাৰ হাঁহিও উলাব নালাগে। আৰু সেইবোৰ লৈকেনে বেলেগক কো জনাব নালাগে। যদি সি তোমাক বিশ্বাস কৰি কেনে কৈছে তাৰ কথাটো তোমাৰ নিজৰ লগতে ৰাখিব লাগে। আনকি বেলেগৰ আগত কৈ কেনে তাক ঠাট্টা কৰিব নালাগে, আৰু তাক কেতিয়াও এ নিৰাশ কৰিব নালাগে। নহ'লে তাৰ মনটো বহুতে বেয়া লাগিব। এই সেইবোৰ এটা ভদ্ৰতা বা বন্ধুৰ লগত সেই ভদ্ৰ ব্যৱহাৰৰ এটা আচৰণ। আৰু এইবোৰ মানিলেহে তেতিয়া সি শুই কৰি আজিকালি। এ সেই ছাত্ৰ ছাত্ৰী সমাজত এ বা এই ছাত্ৰ ছাত্ৰীসকলে নিজৰ বন্ধু বান্ধৱী বেছিকে আৰু বজাই ৰাখিব পাৰিব। আৰু বন্ধু বেছি ভাল থাকিব বেছি সময়লৈকেও থাকিব। মই বাৰু অ', তোমাক সুধিব বিচাৰিছো যে এ বাছত বা এনেকুৱা ৰাজহুৱা ঠাইত বা এনেকুৱা পাব্লিক এ য'ত মানে মানুহ বহুত বেছি বজাৰত বা এনেকুৱা ঠাইত ভ দ্ৰ ব্যৱহাৰৰ কিবা কিছুমান নিয়ম আছে নেকি? সেই নিয়ম কি কি হব পাৰে কিবা ক'বা নেকি?
অ'। এনেকে ক'ব গ'লে নিয়ম বোৰ ইমান কিবা কঠিন নহয়, বা এনেকুৱাও নহয় যে আমাৰ কিতাপ পঢ়িব লাগিব নিয়ম জানিবৰ কাৰণে। আ, কিছুমান সৰু সুৰা কথাবোৰ আছে যোনটো আমাক মনত ৰাখিব লাগে। যেতিয়াবা আমি বাছত বা কোনোবা ৰাজহুৱা ঠাইত ত আছোঁ। যেনেকে বাছত যদি আমি আছোঁ অ', তেনেকে অ', তেতিয়াহ'লে বয়সস্থ মানুহ বা অসুস্থ স্থ মানুহ বা গৰ্ভৱতী মহিলা দেখিলে আমাক নিজৰ চিতটো এৰি দিব লাগে। আৰু জোৰৰে ফোনত কথা উম, পাতিব নালাগে যোনটো বেলেগৰ আ শান্তি ভংগ কৰিব পাৰে, আৰু গান বজাব নালাগে। অ', লাগিলে হেডফোনটো আমি ব্যৱহাৰ কৰিব পাৰো। যোনটো কি বেলেগৰ শান্তিটো নাভাগে, তাৰ পিছত অ শাৰী ভাঙি আগতে অ' সোমাব নালাগে যিকোনো বাছ হওঁক বা লোক কেল টেক্সি হওঁক কিবা হওঁক আৰু থু পিক পেলাব নালাগে, আৰু যদি থুক পিক পেলা ব লাগিলে তেতিয়া ডাষ্টবিনতো ইউজ কৰিব লাগে আমাৰ। আৰু এনে আ তুমি ক'ব পাৰিবা নেকি যেতিয়া আমি বেলেগৰ ঘৰলৈ যাওঁ অ', আলহী হয়, তেতিয়া আমাক কি কি ভদ্ৰতা মানিব লাগে?
অ', বেলেগৰ ঘৰত আজিকালি মানুহে আলহী হিচাপে মাতে আমাক। গতিকে আলহী হিচাপে গ'লেও বহুতো ভদ্ৰতা নিয়ম থাকে। যেনে কৈ আমি গেটৰ বাহিৰৰ পৰা মাত দিয়া, বা পোনে পোনে এ সোমাব দৰকাৰ নাই। আমি গেটৰ বাহিৰ পৰা মাতিব লাগে, আকৌ জোতা বাহিৰত খুলি সোমাব লাগে। তেওঁ আৰু তেওঁলোকে যদি খাব দিলে প্ৰথমতে নালাগে বুলি কমচে কম তিনিবাৰ বা চাৰিবাৰ মান ক'ব লাগে, তাৰ পাছত অলপ আ, লব লাগে। কাৰণ এ তেখেতে কিবা এটা বস্তু খাব দিলে আমি আগতে যদি দেখুৱাই দিওঁ যে আমি আমি খাই আছো বা কিবা সেনেকুৱা ধৰণৰ ব্যৱস্থা স্থাবোৰ বহুতে অভদ্ৰামি দেখা পায়। আৰু ঘৰৰ বস্তু চুই এ থাকিব নালাগে, কাৰণ ফটো এলবাম বা নোশোধাকৈ একো বস্তু চুব নালাগে। সেইবোৰ চুই থাকিলে তেওঁলোকৰ মনত বেয়া পাব পাৰে তেওঁলোকৰ অলপমান অসুবিধা হ'ব পাৰে। সেইকাৰণে এইবোৰো কিছুমান নিয়ম আছে, যিবোৰ আমি ভদ্ৰতা হিচাপে মানি চলিব লাগে। আৰু কিছুমান নিয়ম যেনেকে আমি ক'ব পাৰো যে এ, আহিবৰ সময়ত আমি ঘৰত যায় ক'ব লাগে যে আজি যাওঁ দিয়ক বুলি অনুমতি লব লাগে আৰু তেওঁলোকক ভালদৰে এ বিদায়টো দি আহিব লাগে। তেওঁ লগত ভালদৰে হাঁহিমুখে কথা পাতিব লাগে, তেওঁলদত একো বেয়া ধৰণৰ কথা। তেওঁৰ আগতো একো বেয়া ব্যয়ৱহাৰ কৰিব নালাগে। তেতিয়াহে আলহীৰ ঘৰত গ'লে বা যোনে আমাক মতিব তেতিয়া আমি। ভদ্ৰতা সকলোৱে আমাক ভদ্ৰ বুলি ভাবিব। আৰু এই ধৰণৰ কিছুমান ব্যৱস্থা আছে বা কিছুমান নিয়ম বা কিছুমান। কথা বতৰা আছে যিটো আজিকালিৰ সমাজত সকলোৱে গম নাপ। আৰু বহুতে হয়তো গম পালেও মানিব নিবিচাৰে বহুতে ভাবে যে। নিজৰ মনত কিবা অহংকাৰ সোমাই দে। কিছুমানে ভাবে যে অভদ্ৰ ব্যৱহাৰ কৰিলে কি হব বা কিছুমান এনেকুৱা ধৰণৰ কিন্তু এই নিয়ম বোৰ মাজেৰে। জানিব লাগে, এই কথাবোৰ জানিব লাগে তেতিয়াহে সকলোৱে তেওঁৰ লগত বন্ধুত্ব ৰাখিব। সকলোৱে তেখেতক মানিব আৰু সকলোৱে ভালো পাব, হয় তোমাৰ লগত কথা। কথা পাতি ভদ্ৰতাৰ ওপৰত ভালে লাগিলে আৰু আশা কৰো যাতে সকলোৱে এই কথাটো ভাবে।
অ।